হেল্ল'? অ' শুনি পাই আছোঁ। ইমান দেৰি এতিয়া মা
মই দেৰি হেল্ল' হেল্ল' কৈ আছে। হেল্ল'! হেল্ল'!
অ' মইয়ো হেল্ল' হেল্ল' কৈ আছিলোঁ। হেল্ল' শুনা পাইছা?
অ' পাইছো। তুমি?
অ' কোৱা কি কৰি আছা?
এ' এনে আছোঁ কাম
ময়ো পাই আছোঁ। তোমাৰ নেটৱৰ্ক প্ৰব্লেম দিছে নেকি?
মোৰ নেটৱৰ্ক প্ৰব্লেম দিয়া নাই, নাই। তোমাক দিছে চাগে!
মোৰতো দিয়া নাই মোৰ নেটৱৰ্ক আছে।
মোৰটো নেট ভালকে চলি আছে।
অ' এই এইটো হেৰি শুনাচোন ৱাই ফাইত ক'ল কৰিব পাৰি?
নাজান তো, এতিয়া কৰিব নালাগে। কথাটো শুনি আছোঁ, মাতটো শুনি আছোঁ।
অ' কোৱা? কি কৰি আছা?
উম, কাম কৰি আছোঁ। তুমি?
মই এনে ৰখি আছোঁ। ৰাস্তাত।
খালা কিবা?
দুপৰীয়া অ' ভাত খালো অকণ আগত।
অ' কি কি খালা?
উম, দালি খাইছোঁ।
খালি দালি?
দাল দালি আলু ভাজি এই এইবিলাকে খাইছ বিচাৰো
অ
তুমি খাইছাাবা
নাই কোৱা আ অ মোৰ তাইম হোৱা নাই
াই মানে লাঞ্চ টাইম হোৱা নাই নেকি
নাই এনে হয়য় কছ ভোক লাগা নাই তেতিয়া বুক ল ত আা
ৰাতিপুৱা কি খাইছা
ৰাতিপুৱা ভাত উ হাত কলডিল আছে ন কলডিল
অ অ
কলদিন যে খাইছো কলদিন
অ আহ
উম
ঘৰত কোন কোন আছে তোমাৰ
মই জইন ফেমেলী
জইট ফেমিলি আইতা আইতা আছে আইতা ককা
অ আইতা আছে ব আ ন ককা নাই পকা নহয় ফুৰা হয়
আ ককা মানে হেৰি নাজানা নেকি ককা
উম
আইতাৰ হাজ জুৱেনদক ককা কয়
অ অ খৰি
অ নাজানা ন
নাই নাই
টো অকণ শিকি ল'বা
অহ তুমি জানাই দেখোন
অ মই জানো কোৱা পিছে
উম কোৱা
মই কন ৰাস্ত- তাত ওলাই আহিছো মাত্ৰ কাজলহত ঘৰ পালো
অ পৰি আছা
এ ৰাস্তাত খোজকাঢ়ি আছো ঘৰত ইমান হাল্লা কৰে কথ
অ--হ
তুমিতো এতিয়া কামত আছা সেইকাৰণে শান্তি হৈ আছে
উম মৰ ৰংটো খাম্তি
অহ
উম
কোৱাহ মাগত তোমাৰ ঘৰত নেহ কামত
আমতে আছে
তোমাৰ মাও বিলিং একাউ একাউন্টো হেৰি কৰে ন
উম উম মাৰটো বেলেগ
মাৰতো বেলেগ এডভান্স লেভেল
উম
কোৱা পিছে আৰু
কোৱাহ
কি পঢ়ি আছা তুমি
মই ফাৰ্ষ্ট চেম
চেম ই নতুন এডমিশ্যন লৈছা নেকি? কি এতিয়া চেকেণ্ড চেমত ওঠিবা
নাই এডমিশ্যন লম
এডমিশ্যন ল'বা ন
মোৰ নাম কম্পানী দিৰিছ ন কোৱা তুমি
আহ কোৱা আজি কি কি কাম কৰিলে ৰাতিপুৱা পৰা
আহ বহুত কিবাকিবি হয়
গৰমো দিছে না বহুত
বহুত
তাৰ পিছত তোমাৰ ভাইটি ভাইটি আছে ন
অ সৰু ভাইটি আছে
কোন ক্লাছত পঢ়ে
আ সি এতিয়া ক্লাছ থ্ৰীত উঠিলে
ক'ত থ্ৰীত
অ ক্লাছ থ্ৰী
অ অ অ অ অ ঠিক আছে ভালে অ ভন্তি আছে তাই কাম কৰে
অ তাইও কাম কৰে
আহ
তাই কি কৰে
তাই এ মেডিচিন
মেডিচিন লাইনতে তোমালোক
আহ
ভাল ভাল
উম
কেতিয়া ভাত খাবা দেৰি হ'ব
অ চাৰিটা বাজিব
চাৰিটা ইমান দেৰি কে ভাত খোৱা গা বেয়া কৰিব
হয় অভ্যাস হৈ বহুত জল্দি খালে গা বেয়া কৰে
ইমান মেছেজ দি থাকে মানুহ কেইটাই
হম
এতিয়া কথা পাতি আছোঁ মেছেজ আহিয়ে আছে মেছেজ আহিয়ে আছে
অ আহি থাকিবতো
কোৱা তাৰ পিছত
কোৱা তুমি কোৱা অ ভাল তোমাৰ
মোৰো ভাল চব
উম মায়ে কি তোমাৰ কি কৰে
মোৰ মা হাউচ ৱাইফ। হয়
অ দেউতা কি কৰে?
দেউতাৰ সৰু মৰু বিজনেচ আছে।
অ ঠিকে আছে
পিছত তোমাৰ ফেমিলিৰ কথা কোৱা অকনমান।
উ মোৰ ফেমিলি আছে আঁ তোমাৰ
খুৰা কি কৰে? খুৰা বোলে চৰি তোমাৰ বৰ্তা কি কৰে?
অঁ বৰ্তা বিজনেছ
বিজনেচ আছে।
অ
তুমি জিম কেতিয়া সোমাবা?
মই সোমাম এয়া উ এতিয়া পইচা দিলে চেলাৰী সোমালে আমাৰ। উম
অ মানে তোমাৰ দেৰি হ'ব মানে।
অ আজি চাগে দিব পাৰে এতিয়া গেৰেণ্টি নাই কিবা এটা খেলিমেলি লাগিছে। সেই যে
অঁ অঁ
টো ভালে তোমাৰ লগত গ'লো হয়। অ তোমাৰ লগত ব'লো।
উম যেতিয়া দিব আহি যাবা আজি দিলে আজিয়ে ব'লা। মই মানে হে আজ কালি জি নাযাও ম
অ তুমি গ'লে তুমি যেতিয়া যাবা মই তেতিয়াই যাম তেতিয়াৰ পৰাই যাম।
অ লগত তে আহি যাবা
অ ভয় লাগে
তুমিতো হেৰি আকৌ ৰাতি আহা কামৰ পৰা
হা
ৰাতি আহা ন তুমি কামৰ পৰা
অ মই আঠটাৰ পৰা যাব পাৰিম
অ আটা পথ ত মোৰ নহয় মইতো চাৰে ছটাত যাওঁ বা সাতটাত যাওঁ
হয় আঠটাৰ পৰা গলে কি হয়
আঠটাৰ পৰা গ'লে বহুত ৰাতি হৈ যায় মোৰ হেৰি দহটা বাজি আহোতে আহোতে মায়ে বকি থাকে যে
ন এতিয়া তো চোৱা মোৰ সময়তো আহোতে মোৰ আঠটা হৈ যায় মানে সাতটা হয় সাতটাততো মই লগে লগে ডিউটিৰ পৰা ঘৰত গৈ পনে আকৌ লগে লগেতো জিমলে ওলাব নোৱাৰো ন
বুজি পাইছো কিন্তু তুমি মোৰতো বুজি পাব লাগিব ন
উম মই তো আকৌ খোজকাঢ়িও আহো
অ সেইটোও কথা হয় তেতিয়াহলে কি কৰিবা আৰু তুমি ৰাতিপুৱা লৈ লব লাগিব
পুৱা নলোৱা
মোৰ ধেৰ জেগাত প্ৰব্লেম আছে মোৰ ৰাতিপুৱা কম্পিউটাৰ ক্লাছ থাকে আৰু মোৰ নত টাৰ পৰা নটাৰ পিছৰ পৰা মোক মায়ে বকি থাকে আৰু শুবও লাগে মই ৰাতিকে নুশু ইমান বাৰটাৰ পিছত শুলে আকৌ মই ৰাতিপুৱা উঠিব নোৱাৰিম না
উম
এতিয়া প্ৰব্লেম আকৌ
অ তুমি এনেই ৰাতিপুৱা কেইটামানত উঠা
মই ৰাতিপুৱা চাৰে ছটাত উঠিব লাগে
উম
কম্পিউটাৰ ক্লাছ যাওঁ আকৌ চাৰে সাতটাৰ পৰা কম্পিউটাৰ ক্লাছ থাকে
তোমাৰ ন কম্পিউটাৰ শেষ হৈ গ'ল অ হোৱা নাই ন
শেষ হোৱা নাই
উম
আৰু লাগিব তোমাৰ এইটো নেক্স মাহত তোমাৰ এক্জাম আছে আৰু দুই মাহ মান দুই তিনি মাহ মান লাগিব শেষ হবলৈ এতিয়া কেতি কেই বাজে তোমাৰ তিনিটা এক হ'ল ন মই এতিয়া ওলাম অকন। আধা ঘেণ্টাৰ যাম।
অঁ।
ডেট অফ বাৰ্থটো খেলি মেলি হৈ আছে ত
অ অ। অঁ।
হ'ব দিয়া তেতিয়াহলে কাম কৰা ন? অ অ দিয়া। ৰাখো।